হ
অ ব্যস্ত আছা নেকি তই
নাই নাই ক ক
অ মই তোৰ লগতে এই বিষয় এটাৰ ওপৰত অকণমান কথা পাতিবলৈ ফোন কৰিলোঁ
উম ক
অ তই এনেই মোক তই তোৰ প্ৰিয় ঋতুটোৰ কথা অলপ কোৱাচোন তই কোনটো ঋতু এনেই প্ৰিয়
উম মোৰ প্ৰিয় ঋতু ক'বলৈ হ'লে মোৰ হৈছে শীতকাল বছৰৰ সকলো ঋতুৰ ভিতৰত মই শীতকাল আটাইতকৈ বেছি ভাল পাওঁ কিবা এটা মোৰ ভাল লাগে শীতকাল কালটো টোৰ মানে তোক বুজি যাব নোৱাৰোঁ আৰু মই এনেকুৱাকে ভাল পাওঁ মই শীত শীতকালটো
বাকী এনে তোৰ শীতকালটো প্ৰিয় হোৱাৰ কিবা মানে কাৰণ আছেনে কেনেকে মানে কিয় ভাল পাও তই শীতকালটো
উম শীত শীতকালত বতৰটো বহুতেই বেছি ধুনীয়া হয় গৰম কম থাকে আৰু চ চাৰিওফালে এটা শান্ত পৰিৱেশ দেখা যায় এই সময়ত বাহিৰত ঘুৰিবলৈ আৰু বিভিন্ন কাম কৰিবলৈ বহুতেই আৰাম লাগে তোৰ বতৰটো এনেকুৱা আৰামদায়ক হয় কিবা এটা ভালেই লাগে তো ফুৰিবলৈ গ'লে হ'লেও এনেকুৱা লাগে কি ব'ল আজি ফুৰিবলৈ যাওঁ। সদায় ফুৰিবলৈ যাব মন যায় আৰু পৰিৱেশটোতো কথাটো মই নকয় ইমানেই বেছি ধুনীয়া লাগে, শীতকালত
অ, এনেইতো সাধাৰণতে এই শীতকাল কেতিয়া আহে বাৰু?
কম সাধাৰণতে নৱেম্বৰ মাহৰ শে ষ শেষৰ ফালে শীতকাল আৰম্ভ হয়। আৰু ফেব্ৰুৱাৰী মাহলৈকে থাকে। এই সময়ত বতৰ যথেষ্ট ঠাণ্ডা থাকে আৰু তইতো জানয়ে এইটো কি শীতকালটো বেছি দিনৰ আলহী নহয়। এইটো বেছি দিনৰ ঋতুও নহয়। গৰম দিনটো বেছি দিন থাকে কিন্তু হ'লেও মই শীতকালটো বহুতেই বেছি ভাল পাওঁ। কম সময়ৰ কাৰণে আহে যিখিনি সময়ৰ কাৰণে আহে সেইখিনি ময়ৰ কাৰণে যথেষ্ট
অ বাকী বাই এনেই শীতকালৰ পোৱা কেনেকুৱা পাৱ। পোৱাা মানে তোৰ কেনেকুৱা লাগে যে শীতকালটোত যিহেতু সেইটো সময়ত বহুত কুঁৱলী মাৰি থাকে বা ঠাণ্ডা বেছি হয় শীতকালত। ত' তই মানে পোৱা সময়খিনি তই কেনেকুৱা পাৱ শীতকালৰ
শীতকালৰ পুৱা মোৰ বহুতেই বেছি ভাল লাগে। পুৱা কুৱা কুঁৱলী দেখা যায় চাৰিওফালে শান্ত পৰিৱেশ থাকে। কেতিয়াবা সূৰ্যৰ পোহৰ কুঁৱলীৰ মাজত ওলাই আহা দৃশ্য বহুতেই বেছি ধুনীয়া লাগে। তোৰ যেতিয়া কুঁৱলী পৰে জানৱে কি কিমান ইমান ধুনীয়া লাগে শীতকালতটো। ৰাতিপুৱাই উঠি যেতিয়া কুঁৱলী দেখা পাওঁ সূৰ্যটোতো কেতিয়াবা নো নাই বা কেতিয়াবা অকনমান সূৰ্যৰ পোহৰটো আহে। সেইটোকে ইমানেই বেছি ভাল লাগে চাবলৈ বহুতে বেছি ভাল লাগে আৰু যেতিয়া তোৰ গছ গছনিত সেই টোপালবোৰ মানে যিটো কুৱলিটো তোৰ নোহোৱা হ'ব ন যেতিয়া টোপালবোৰ পৰি থাকে গছ গছনিত কি ধুনীয়া! লাগেঐ দেখিবলৈ। সেই দৃশ্যটো মানে মই চকুত এনেকুৱাকে ৰাখিব খোজো যেন মোৰ নুগুচে। মোৰ বহুতে বেছি ভাল লাগে ৰাতিপুৱা শীতকালটো। হেল্ল' হেল্ল' হেল্ল' এ কি লাগিয়ে আছে কি দেখ